এ আছো তই
ময়ো এনেই আছো ভাত পানী খালী নাই
ভাত দেই খাই মেলি আহিছো তই ফোন কৰা আগে আগে
তোক খবৰ ক
এতিয়া মা আছোৱা যেনে তেনে পৰীক্ষা চলি আছে
ঠিকে আছে দে পৰীক্ষা বোৰ ভাল হৈছে নাই একদম বঢ়িয়া খবৰ ভাত কিহে খাইছে
ভাত আজি হেৰি আছিলে দালি আৰু এই স্কচৰ ভাজি বনাইছিলে
অ
তাকে এতিয়া এই হেৰি ওপৰত কাপোৰ কেইটামান আছে তাকে নিবলৈ আহিলো
ঠিকে আছে তাৰপৰা সেই তোলে মানে মই ফোন কৰিছিলো ধৰ মোৰ এতিয়া এনেকুৱা প্ৰগ্ৰেম এটা চলি আছে
অ অ কি প্ৰগ্ৰেম বা
মই এতিয়া তই এতিয়া পলু বিষয়ে জান নাই
ইমান নাজানো পঢ়ো বিষয়ে মই
অ ঠিক আছে তেতিয়া মই তোক পলু বিষয়ে কথাখিনি তোক মই বুজাই কম
অ ঠিক আছে বাৰু হ'ব বাৰু
নজনা কিবা থাকিলে মোক সুধিবি আৰু
অ হ'ব হ'ব
এতিয়া পুলু তহঁতে যে ধৰ মুগা কাপোৰ যে পিন্ধ
উম উম
গ মুগাবোৰ তহঁতক সেই পলু পৰাাহে উঠে মুগা পলু পৰাাহে সূতা উলিয়াই গম পাওঁ নাই কথাটো অ তাৰপিছত এতিয়া মগু পুলু কিব প্ৰকাৰও আছে
কি কিবা আছে কচোন বাৰু
অ মগুৰ এনে এতিয়া মছে পলু তো তিনি প্ৰকাৰ আছে প্ৰথ অ ত এৰিপুলু
উম
মুগা পুলু। আৰু এটা কিবা পলো আছিলে পাত পুলু নে কিবা।
পাট পলো পাট পলো উ'ম
ত' এৰি পুলুৰ বিষয়ে তো তোক ক'ম মই
উ'ম
তহঁতৰ এতিয়া এৰি পলে কি সিয়া গম প নাই।
এৰি গছৰ পাত খাই হয় নহয়?
এৰি গছৰ পাত খায়।
অ',
এতিয়াতো প্ৰথমতে এৰা এৰী গছৰ প্ৰথমতে খেতি কৰিব লাগিব। খেতি কৰি পেলাইহে। তই এৰি এৰি পলুতো পুহিব পাৰিবি।
উ'ম গম পাইছো অ গম পাইছো।
উ'ম
তাৰপা ৰ ৰচোন মানে সেই তই কৰিম বুলি ভাবিছ নে কিনো এইবাৰ।
অ এইটো এইটো খেতি বাৰ কৰিম বুলি ভাবিছো ধৰ আৰু
অ
তাৰ পিছত সেইকাৰণে মই তোৰ লগত গ'লো পাতো কথাখিনি।
অ আৰু কি জানো কচোন বা মোৰ ইমান ভালকে মানে মই ইমান পলুৰ বিষয়ে নাজানো।
অঁ এতিয়াতো পলু মানে এতিয়া প্ৰথমতে ধৰ আমি পলুখিনি প্ৰথমতে কিনি আনিব লাগিব। কিনি আনি পেলাই এৰি পলোৱয়ে ধৰ এৰি এ এ এৰি গছৰ পাত খাব। আকৌ মুগা- পলুৱে নুনি গছৰ পাত খাবা মোৰ আমাৰ ঘৰৰত হেৰি মুগা পলু ফাৰ্ম আছিলে। আছিলে মানে নুনী গছৰ বাগান- আছিলে এতিয়া ধৰ- ধৰ তাত চাহপাতৰ খেতি বাগান লগালে কাৰণে সেই গছবোৰ কিছুমান গছ কাটি পেলালে আৰু মানুহ মানে ধেৰ সাধনি লাগে।
আহঁ আহঁ।
মানে আমাৰ এতিয়া- এখন মানে আঁতৰাই দিলে গম পাইছ-
গম পাইছো অ-
চাহপাতৰ বাগান আছে।
চাহপাতৰ আছে নি তহতৰ বাগান?
এতিয়া তিনি বিঘা মানৰহে আছে।
অ তই এতিয়া পাত কি চিঙিব পৰা হৈছে নাই নাই ৰুবই হৈছে এতিয়াতো ৰোৱেহে
নহয় এতিয়া বুলি কথা নাই তোৰ ধৰ যাৰ যেতিয়া যেনেকে সুবিধা হয় অকণমান ৰ'দ বা ফৰকাল বতৰ ৰুব পাৰি আও তাৰপৰা আমাৰ তিনি বিঘা মান তিন বিঘা নহয় তো দু দে বিঘা মানহে ৰোৱা আছে
অ ঘৰতে কৱে মানে
ঘৰতে কয় অ ঘৰটো এতিয়া প বালিয়া মাটি লাগে
উম
পাহাৰ মাটি হলে য'ত পানী ধৰ নৰয় তেনেকোৱা মাটিতহে এই চাপ খেতিটো হয়
অহ অহ উ তাৰ পৰা এতিয়া তহঁতৰ সেই সেইটো এ মানে চাহ পাত খিনি ধৰি লও তঁহতৰ পাত বোৰ চিঙিলে তাপাছত চিঙি মেলি হেৰি এই হেৰিয়লেহে নিয়ে নহয় জানো চিঙি মেলি এইটো এনেকোৱা হেৰিয়ত যে আছে যে এইখন ক'ত আছিলে দে জেগাটো এটা হেৰি যে আ
জেগা অ ফেক্টৰিলেটো ধৰ এতিয়া প্ৰথমতে চাহপাত খিনি ছিঙিব ছিঙি পেলাই ধৰা আজি আমাৰ চাহপাত ছিঙিছে
অ অ
চিঙিলে মাহ মাহটোত ধৰ তোৰ তিনিবাৰ বা চাৰিবাৰ যদিহে পাত যদি বেছি ওলায় তেতিয়া চাৰিবাৰ চিঙে আৰু যদিহে তিনিবাৰ তে পাত অলপ কম ওলাই ধৰ তিনিবাৰ চিঙে আমাৰ এতিয়া কোনোবা এটা মাহত ধৰ তিনিবাৰ চিঙে কোনোবা এটা মাহত চাৰিবাৰ চিঙে এই মাহৰ যদি তিনিবাৰ ছিঙিলে অহা মাহলে চাৰি মাহ চাৰিবাৰ ছিঙিব এতিয়া ছিঙিব ছিঙি পেলাই ফেক্টৰীত দিবগে লাগে ফেক্টৰীত দিয়াৰ পিছত সেই ফেক্টৰী আকৌ সেই চাহপাতবোৰ মানে শু শুকোৱাব সিহঁতৰ নিজৰ তৰিকাত শুকুৱাই পেলাই খুন্দি পেলাই পেকেজিং কৰি পেলাই বজাৰত বেচেগে
অ অ তাৰাপৰা তহঁতি মানে ধৰক যদি মানে ধৰি লও ন ঘৰৰ মানুহে মানে দিবলৈ গ'ল এতিয়া মানে পাত খিনি দিবলে গ'ল মানে তেতিয়া তহঁত দিয়াৰ পিছত মানে তহঁতৰ আৰু কাম নাই মানে
দিয়াৰ পিছত আমাৰ কাম নাই আৰু। অ আমি মানে ধৰক কেঁচা সামগ্ৰী হিচাপে সিহঁতক যোগান ধৰো। সিহঁতে গোটেই কাম খিনি কৰি পেলাই কি বজাৰত চাহপাতৰ পিতিি সিহঁতে পেকেজিং কৰি মেলি বনাই পেলাই বিক কি কয়।
অ' উ গম পাইছো। অ তাৰপা এতিয়া ধন এতিয়া চাহপাত পাতবোৰ চিঙিবলৈ মানে মাহঁতে চিঙা নে অকল নে আৰু বেলেগ কোনোবা মানুহ লগাই?
ত' এতিয়া যদিহে উম আমাৰ ধৰ এই মাহত যদি প্ৰডাকচন যদি বেছি হ'ল? তেতিয়াাহ'লে ধ ৰ বেলেগ মানুহ এজন বা ধৰা মৰ কাৰণে মোটামুটি তিনি জনে যদি যায়, তেতিয়াতো মোটামুটি এদিনত তিনি বিঘা মানৰ ছিঙি পেলাব পাৰিব।
অহ-অহ-অহ
প্ৰত্যেকবাৰতো একে প্ৰডাকশ্যন নাথাকে, কোনোবা বা কমি যাবও পাৰে। কমি যোৱাব ধৰ মায়ে দে আৰু যদি বাঢ়ি যায় এতিয়া বেলেগ মানুহ লৈ গ'ল ধ এইবোৰ হাজিৰা কম নহয় আৰু তিনিশ টকা হাজিৰা হে, তেনেকুৱা কথা। গতিকে তেনেকে সিহঁতে কৰি পেলাই কৰিব পাৰে আৰু।
অ তাৰপৰা হেৰি নহয়, এটো কি বুলি কৈ, তহঁতে মানে এতিয়া ধৰিলোঁ আজি পাতটো চিঙিলি? আৰু কিমান দিনৰ মূৰত চিঙিবা শিং বগা পোৱা হয় মানে?
এতিয়া মই সেইটোকে কৈছো তোক, সপ্ত তই মাহেকত তিনিবা বা চাৰিবাৰ। এতিয়া মাহেকত তিনি মানে তোৰ মাহেকত সপ্তাহ থাকে চাৰিটা, গতিকে তই যদিহে তিনিবাৰ ছিঙিব লগা হয় তই দহ দিনৰ মূৰত ছিঙিবি, চাৰিবাৰ ছিঙিব লগা হ'ল হলে ছয়দিন বা সাতদিনৰ মূৰত ছিঙিবি, তেনেকে ভাগ কৰি লোৱা হয়। শুনা পাইছনে? হেল্ল'? হেল্ল'? শুনিছ নাই? নেটৱৰ্টো অক বেয়া নেকি? হেল্ল'? শুনিছ নাই? হেল্ল'?